হয়
ভালে আছা
আছো তুমি
হম আছো তে আজি আমি কি কথা পাতিম টপিক
চচিয়েল মিডিয়া পাৰিব পাৰো মানে বহুত কিবা কিবি চলি আছে আজিকালি
অ তে কোৱা কি কব ছচিয়েল মিডিয়াৰ বিষয়ে বা কি সুধিব আছে
উ বিশেষ একো নাই চচিয়েল মিডিয়াটো মানে আজিকালি অলপ বেছি ইউজ কৰা হৈছে মানুহবোৰে আৰু ডিফাৰেন্ট ডিফাৰেন্ট অ বেলেগ বেলেগ এজ গ্ৰুপৰ মানুহে ইউজ কৰে যেনেকে সৰু বাচ্ছাৰ পৰা লয় বিশ বছৰৰ পৰা লয় ত্ৰিশ বছৰীয়া আপটো এই গোটেই বয়সিয়াল খিনিও সেইটো বেছি মানে অলপ চবে বেছিয়ে সোমাই গৈছে অলপ সেইটোত
অ তাৰে তুমি ইম্পেক্টটো কি মানে ইয়াতো কি চাইছা
মই তোমাৰ বেগ মই তোমাৰ কিবা মাত শুনা পাই আছো অলপ।
মানে কেনেকুৱা মাত মতাই আছ।
মই তোমাৰ মাত শুনা নাই মানে ভালকে ক্লিয়াৰ শুনা নাই মানে।
আহ এতিয়া শুনিছা
আহ মানে তোৰ বেয়া চাইড তটো কি পাইছা?
বেয়াতো সেইখিনিয়ে যে মানুহবোৰলে বেলেগ বেলেগ ভুল ভুল এক্সপেক্টেশচন দিয়াই দিয়ে যেনেকে বিশ বছৰ বা ওঠৰ বছৰৰ ল'ৰা ছোৱালী এটাক এইটো দেখাই দিয়ে যে তহতে কিবা ওঠৰ বছৰতে ভ নোহোৱাকৈও বা নিজৰ
বাট ইয়াতেতো এটা ভাল চাইডো আছে চচিয়েল মিডিয়াৰ সেইটো কি
ভাল চাইড আছে ভাল চাইড এইটো আছে যে আমি বিভিন্ন ধৰণৰ কালচাৰ দেখিব পাওঁ বিভিন্ন বেলেগ বেলেগ বস্তু নতুন নতুন বস্তু শিকিব পাওঁ বিভিন্ন বেলেগ ধৰণৰ মানুহৰ লগত আমি কানেক্ট কৰিব পাওঁ যাৰ লগত আমি নৰ্মেলি নোৱাৰি। আমি মানে ভা এটা জাগাত বহি পিনে একদম এক হাজাৰ কিলোমিটাৰ দূৰ হোৱা মানুহজনৰ লগতে কথা পাতিব পাৰো সেইটো ভাল বস্তু আছে কিন্তু লগতে মানে বেয়াও আছে আৰু সেইটোয়ে কৈছো
আৰু তুমি এটা কথা কব পাহৰিলা যে যত আমি কব পাৰো যে চচিয়েল মিডিয়া যে আমি ইনকাম কৰিব পাৰো
অঁ সেইটো নিশ্চয় আছে ইনকামটো কৰিব পাৰো ইনকটো চচিয়েল মিডিয়াইদি নকৰো চচিয়েল মিডিয়া চৰ্ছেছ থাকে কিছুমান সেইটোদি কৰো কিন্তু অ ইনকামতটো আছে কিন্তু সেই ইনকামটোও যে কোনোবা ফালেদি বেয়া দি আহে ক কি কিছুমান মানুহে নিজৰ পঢ়া পাতি বাদ দি নিজৰ চব বাদ দি সেইটোতে লাগি যায় বেছিকে আৰু সেইটো এতিয়া আপোনাৰ আপুনি ভাইৰেল গৈছে এটা টাইমৰ কাৰণে ভাইৰেল যাব ন চিৰ জীৱনৰ কাৰণে ভাইৰেল নাযায় নহয় সেইটো।
এতিয়া তোমাক যদি মই সোধো। যে কি এটা লিমিটেড এজ কি হ'ব লাগে এটা অ ল'ৰা ছোৱালীয়ে ইউজ কৰা এটা মিনিমাম এজ কি হ'ব লাগে বয়স কি হ'ব লাগে যে এইটো বয়সৰ পৰা এইটো ল'ৰাই ম ইউজ কৰিব লাগে তোমাৰ মতে তোমাৰ অপিনিয়ন
মোৰ হিচাপত বয়স যদি সুধিব যায় মই এটা উ নি নিৰ্ঘাত বয়সটো কব নোৱাৰিম কিন্তু মা এইটো কম যে বাচ্ছাবোৰে তেতিয়া চচিয়েল মিডিয়া ইউজ কৰিব লাগে যেতিয়া সিহঁতে নিজে বুজা হয় যোনটো বেছিভাগ ষোল্ল সোতৰ ওঠৰ বছৰ বুলি আমি কম সনেকুৱা বয়সত চচিয়েল মিডিয়া ইউজ কৰিব লাগে সেইটো সময়ত চচিয়েল মিডিয়া কি হয় এই আমাৰ ইনষ্টাগ্ৰাম হৈ গল বা কিবা টুইটাৰ হৈ গল এইবোৰ মানে তেতিয়া ব্ৱহাৰ কৰাটো বেছি ঠিক বুলি মই ভাবো। ত এতিয়া যদি পাঁচ ছয় বছৰৰ সৰু বাচ্ছা এটা চচিয়েল মিডিয়াই ইউজ কৰি আছে কিবা বস্তু বোলে ভাল পায়।
কিন্ত
কিবা বস্তু বোলে ভাল পাই গল এন দেন সেই বস্তুতটো কিবা অ দোকান মানে চচিয়েল মিডিয়া শ্বপ কিবা পালে আৰু তাতে কিবা অৰ্ডাৰ দিলে আৰু সেইটো স্কেম হৈ গল মাক দেউতাকৰে পইচা যাব যিমান যি নহওক কিয়
হয় সেইটো বাৰু একদম তুমি ঠিক কথা কৈছা কিন্তু আমি এটা পক্ষে চাব পাৰো যে আজালি পেৰেণ্টিং ক্ৰল বুলি এটা বস্তচিয়েল মিডিয়াত সেইটো কি কথা ভাবা
সেইটো আহিছে কিন্তু এতিয়া সেইটো চব জেনেৰেশ্যনৰ পেৰেণ্টটো নাজানে মেইন কথা আ আপোনাৰ হেৰি কৈ চো মাক দেউতাকে সেইটো বস্তু লৈ অঁ গম নাপাই যে এইটো হয় নে নহয় আৰু কিছুমান এনেকুৱা ব আচ্ছাছে জুনে অঁ কি কয় সেইটো এইটো বস্তু নক'ব বা নেদেখায় আৰু বেলেগ কিবা ফেক একাউন্ট এটা বনাই লয় সেইটো এটা কথা আছে।
তুমি কি ভাবা যি গৰ্ৰবেনদে কি ইচিটিক লব লাগে আ নিজৰ আনিব পাৰো
বেকগ্ৰাউণ্ড বেকগ্ৰাউণ্ড হালা। আপোনাৰ অলপ বেকগ্ৰাউণ্ড ৰ পৰা আপোনাৰ অলপ বেকগ্ৰাউণ্ডৰ পৰা। চাওঁ নি আছে।
মানে কেনেকুৱা চাও।
নাজানো মই।
মানে অহ চৰি মানে ইয়াতো আহাৰ কাৰণে একদম ক্ষমা কৰি দিব মানে হব পাৰে মোৰ ফেন চলি আছে তাৰমানে সেইকাৰণে। অহ, আমি কত আছিলো মানে আমি কত আছিলো যে আহ ধৰি লওক এতিয়া আপুনি কি কব গভৰ্মেন্টক এনেকুৱা এটা এয়া ল'বলৈ য'ত আমি আহ এই বয়সৰ ল'ৰা ছোৱালীখিনিক আমি ধৰি লওক এতিয়া নিদিয়াকেতো আমি থাকিব নোৱাৰো দিবতো লাগিবই তেতিয়াহে আহ ডিজিটেল এয়াটো চলি যাব বা টুৱেন্টি ফৰ চেঞ্চুুৰী আমি যোনটো কও সেইটো চলি যাব বা নতুন প্ৰজন্মই শিকি যাব চ' আপুনি এনেকুৱা এটা কি বস্তু কব যোনটো বস্তুত আহ মানে আমি ইয়াত লৈ যাব পাৰো বস্তুটো সঠিক দিশত লৈ যাব পাৰো বেয়া
এতিয়া কথাটো হয় দিব লাগে। দিবয়ে। কিন্তু। কিন্তু কথাটো হৈছে যে আপোনাৰ বাচ্ছাবোৰক দিয়াতকে গভৰ্মেন্টে যদি মাক দেউতাকক সেইখিনি আৱেৰ কৰে কি এই বস্তুটো কি হয় কেনেকুৱা হয় বা যোনে বনাই আছে সিহঁতক যদি সেই বস্তুটো টেকনিকেলি সেই বস্তুটো সোমাব দিয়ে সেয়াটোত কি এনেকে হ'ব লাগে তেনেকে হ'ব লাগে এইটো এইজ গ্ৰুপে অকল পাওক বা এইখিনি হওক বা এটা টাইম লিমিটত দিয়ে যদি তেতিয়া সেইটো বস্তু ভাল হয়।
আহ আপুনি কি ভাবে ছচিয়েল মিডিয়াতটো চাইকলজিকেলি মানসিকভাৱে কেনেকে মানে চাপ প্ৰচাপ পেলাব পাৰে এজন ব্যক্তিক?
চাইকলজিকেলি চচিয়েল মিডিয়াই বহুত ডাঙৰ চাপ দিব পাৰে মানুহ এজনৰ ওপৰত বিকজ আপোনাৰ হেৰি বহুত মানুহবোৰে চচিয়েল মিডিয়াৰ পৰা ইনফ্লোয়েঞ্চ হৈ যায় যোনটোক আমি এতিয়া আজিৰ দিনত ইনফ্লোয়েঞ্চ বুলিও যোনটোক কওঁ ইনফ্লোয়েঞ্চ হৈ যায় সেই ইনফ্লোয়েঞ্চাৰচ টাৰ পৰা আৰু সেইবোৰ ভাল বেয়া দুটাই হব পাৰে এতিয়া বেয়াৰ ক্ষেত্ৰত কিবা এনেকুৱা ৰিস্কি কাম কৰি দিলে যোনটো সিহঁতৰ জীৱনৰ লগত প্ৰশ্ন উঠি গল বা এনেকুৱা কিছুমান কাম কৰি দিলে যোনটো আপোনাৰ লিগেলি ৰাইট নহয় চ' সেনেকুৱা বস্তুবোৰে ৱাইজ চাইকলজিকেলি এইটো বহুত বেয়া মানসিক মানে মানসিক ভু-ভুগিবও পাৰে মানুহজন বেলেগ বিভিন্ন বস্তু দেখা পায় চ' সেইটো ৱেত বেয়া হয় আৰু আৰু ভালৰ ক্ষেত্ৰত কিছুমানে নিজৰ মনৰ ইচ্ছা খিনি প্ৰকাশ কৰিব পাৰে ছচিয়েল মিডিয়াত এ যদি কথা পাতিবলে মানুহ নাই চচিয়েল মিডিয়াত কথা পাতিলে সেইটো ৱেটো বেয়া নহয় ভালে হয় কিন্তু সেয়া সেইটোৰ আৰু ভাল বেয়া দুটাই আছে আৰু মানসিক হিচাপে দুটা ভাল বেয়াই আছে।
আৰু এটা পক্ষ আমি কব পাৰো যে কি ছচিয়েল মিডিয়া আহাৰ পৰা আমি মানুহবিলাকে আহ নিজৰ মাজতে থাকি যাওঁ সমাজৰ লগত। মিলা প্ৰীতি কৰি থাকিব নোৱাৰা হৈ গৈছো।
সেইটোতো নিশ্চয় আছে যে ছচিয়েল মিডিয়াৰ কাৰণে আমি আমি এতিয়া এ এটা গ্ৰুপত যদি মানুহ চাৰিজন পাঁচজন লগৰো বহি আছে সিহঁতে ফোন টো উওলাই পিনে ফোন টোই দি একেলগে বহি থকা মানুহ কেইটাই ফোনতটো দি ৰিল পঠাই দিব এক দুচৰাক কি তই এইটো চা তই সেইটো চা এইটো বস্তু বেয়া হয়। যিমান যি নহয় কিয় বা দুজন মানুহে কৰবাত খাব চ খাব গৈছে বা কিবা কৰিব গৈছে তাতে ফোনটো চাই থাকিব সেইটো বেয়া কথা আপুনি মানুহজনৰ লগত থাকক যিহেতুটো ফিজিকেলি মানুহৰ লগত প্ৰেজেন্ত হৈ আছে তাতে আপুনি সেইটো থাকক আপুনি ফোনটো চাই থাকিব ইউটিউব চাই থাকিব ইনষ্টাগ্ৰাম চাই থাকিব সেইটো এটা বেয়া কথা হয়।
সেইটো বাৰু হয় কিন্তু এটা পক্ষে ভালো আছে আজিকালি ইনষ্টাগ্ৰামত খানা কেনেকে বনাই সেইবিলাকো শিকায় বা ধৰি লওক ইউটিউবত আমি পাও।
সেইটোতো হয় কিন্তু -কিন্তু সেই টোৰ পক্ষতে আজিকালি মানুহবোৰে কিবা যি তি বস্তুৰ খানাৰ ভিডিঅ' দি দিয়ে যোনটো ঠিক নহয় যোনটো এটা অথেনচিচিটি থাকে যে আমাৰ পুৰুষ আমাৰ আগৰ পৰা চলি আহা জো জোনটো আছে ট্ৰদিচনেল সেইটোতে কিবা বেলেগ মিক্স কৰি দিয় সেইটো এটা বেয়া কথা।
মানে আপুনি কব বিচাৰিছে যে এতিয়া ধৰি লওক কিবা এটা ষ্টেটৰ আমি খানা বুলি আমি ধৰি লও সেইটো ষ্টেটৰ খানাটো এজন বেলেগ ষ্টেট ত' মানুহে যদি শিকাই সেইটো অলপমান ভুল হব পাৰে সেইটো বাৰু আপনি ঠিকে কৈছো। কিন্তু তথাপি জোনটো আমি ঠিকে চলি থাকে ধৰি লওক বাটাৰ চিকেন হওক কিবা হওক এনেকোৱা ৰেচিপি বিলাক এতিয়া আমি চাব পাৰো শিকিব পাৰো বনাব পাৰো আজিকালি চবে বনাব পাৰে।
অহ, সেইটো পক্ষে ভালে হয় -অহ সেইটো পক্ষেদি ভালে হয়।
ফেচবুক ইনষ্টাগ্ৰাম বা এইবোৰহে নপৰে এতিয়া ইউটিউব চিউটি চিউটিউববিলাকো আজিকালি ভাল ইয়াত প্লেটফৰ্মত গৈ আছে ল'ৰা ছোৱালীখিনি পঢ়িবলৈও এটা স্কুপ পায় লাইন পায় আৰু আজিকালি ডিজিটেলি চবৰে হাতত ফোনটো থাকেই চ' বেয়া পক্ষতো চালে অকল নহ'ব ভাল পক্ষতো আমি ক'ব লাগিব যিহেতুকে কাৰণ আমি আগুৱাই যাব লাগিব সমাজৰ লগত আমি পিছপৰিটো থাকিব নোৱাৰোঁ আপুনি যি কৈছে বুজিছো যে আপুনি ওঠৰ বছৰৰ সোতৰ বছৰৰ ওপৰৰ ল'ৰা ছোৱালীক আহ ফোন দিব লাগে বা ফোন দিলেও ছচিয়েল মিডিয়াৰ কাৰণে একচেছটো মানে সোতৰ ওঠৰ বছৰৰ বয়সৰ পিছত দিব লাগে সেইখিনিও মই বুজিছো কিন্তু আমি চলিতো যাব লাগিব ভাল বেয়াৰ মাজত আমি শিকাই যাব লাগিব মানুহখিনিক যে এই বস্তুটো ভাল এই বস্তুটো বেয়া আমি শিক্ষিত কৰিব লাগিব মানুহখিনিক
সেইটো হয় বাৰু সেইটো মই আপোনাৰ লগত এগ্ৰী কৰোঁ। কিন্তু সেয়া আৰু অলপ চাই চিতি কৰিলে ভাল হয় কথাটো
নাই আপোনাৰ কথাটো মই পোৰা মানিছো আৰু ভাবিছোঁ যাতে নতুন প্ৰজন্ম খিনিয়ে বস্তুটো ফ'ল' কৰি যাওঁক বা আগুৱাই লৈ যাওঁক সেই ভাবিছোঁ বাকীটো চব ইনিচিয়েটিভ লৈয়ে আছে। আৰু যিমানে ডাঙৰ ডাঙৰ এয়া নহওঁক আজি হওঁক বা কিবাই হওঁক এইবিলাকে বহুত কন্ট্ৰলিং আনিছে মই যিমান শুনিছোঁ। সেই আৰু কিবা
হয় নাই নাই নাই মই আপোনাৰ কথাটোলে সন্মত ত মই বুজিম যে এই উ নৱ প্ৰজন্মই ভালকে থাকক বেয়া ধাৰণা নলওক যাতে চচিয়েল মিডিয়াৰ পৰা মানসিক মানসিকভাৱে একো নোভোগে যাতে সেইখিনিয়ে আৰু
ঠিক আছে দিয়ক ভাল লাগিলে
ঠিক আছে দিয়ক অ অ ঠিক আছে দিয়ক
উ